হেল্ল' কোনে কৈছ
কি কৰিছা?
অহ বাইদেউ
অহ
তোমাৰ তাত হেৰি ফোন আহিছে দেখোন এ বহুতাত শংকৰৰ ফোন আহিছে কি কৰিম এতিয়া ফোন আহিছে কি কৰিম
একো কৰিব নালাগে তুমি কথা পাতি থাকা
অ, সেইটো সেইকাৰণে সুধিলো ফোন আহিলে ধৰিলে কাতে যাব ন
অ-অ-অ তোমাৰ আজি কি কৰিলা?
হেল্ল',
কি কৰিলা আজি তোমাৰ অলপ গানটো কমাই দিবা নেকি?
কিয় টি ভিৰ?
অহ
অ, ঠিক আছে ৰ'বা।
বাকী মই আজিতো ভাত খালো। তাৰপিছত অলপ ফুৰিলোঁ ঘুৰিলোঁ এয়াত জিৰণি লৈ আছো আৰু আমাৰ ফালে মানে বৰষুণ দি আ মানে বহুত মানে বহুত বৰষুণ দি আছে আৰু বৰষুণ দি দি মানে বান পানী হৈ গৈছে, আৰু এতিয়া কলৈকে যাব নোৱাৰি
এতিয়া বৰ্তমান বহুত বৰষুণ আহি আছে তো।
বহুত বৰষুণ আহি আছে, তুমি কি তুমি কি কৰিছা?
কি কৰিছো আৰু তে বৰষুণ আহি আছে শুই আছো। তোমাৰ ফোন আহিল ফোন ধৰি আছো কথা কৈ আছো।
এই বৰষুণত কিন্তু তোমাৰ কিতাপ কৰিবলে বহুত ভাল হয় ন'?
কি কৰিব?
কিতাপ পঢ়িবলে বহুত
অ, অহ অহ কিতাপ পঢ়িব বহুত-বহুত ভাল। কিতাপৰ এটা কাহিনী কব পাৰো মই। এটা কাহিন অহ। হব পাৰো, বেছি ডাঙৰ নহয় সৰু কিন্তু এ খাওঁ! বোৱাত। পুতেক আৰু জীয়েক তিন চাৰিজন মানুহ আছিল সিহতৰ, তাৰমানে সেই আছিল সিহঁতৰ। এতিয়া তেতিয়া বিহু বিহুৰ বতৰ। সিঁহত বোৱাৰীটো মানে কাম শকত মস্ত তথাপি মুখখনো বহুত হক মুখ খনো মানে বহুত মুখ আৰু বহুত কথা ক'ব পাৰে। তাৰপাছত চোকা বহুত, তাৰমানে এতিয়া বিহু আহিল ন। আহিলে আৰু গুৰা খুন্দিব লাগে, ৰাতিপুৱাই আৰু ফাৰ্ষ্ট টাইম সিহঁতে এতিয়া শাহুৱেকে চাউল ধুলে বৰা চাউল ধুই কিনে যোগাৰ কৰি শাহ বৈৰিয়েক মাতিছে আৰু বোৱাৰীক আহা আমি গোট কেইটা খুন্দি আহো। তেতিয়া বোৱাৰী কলে কি গুড়া খুন্দে মাই পুতক দেখোন নাইকল বেছ নাৰিকলে অনা নাই, গুৰা খুন্দিলে কি হব অনা কৈছে বোৱাৰীয়েকে
আহ-আহ।
তোন।
অ' ঠিকে কৈছে।
অ' বোৱা শাহুয়েকে ক'লা গোটেইকেইটা ফাৰ্ষ্ট টাইম খুন্দি থওঁ বৰষ ষুণ আহিব পাৰে, ঢেঁকীতো তাৰমানে বাহিৰত। বতৰটো বোলে ভাল নহয়। সেই সেইকাৰণে গৰুকেইটাকে খুন্দি থলা, তেতিয়া বৈৰাগে কৈছো মই মমাৰ ধেকি দিব নোৱাৰো, অ, অ, ভৰি চৰি বিষ উুঠছি। কি, এ ঢেঁকী দিবা নোৱাৰা। ঢেকি নেদিলে কেনেকে বিহু খায় এই, সকলো মানুহে ঘুৰা খুন্দি আছে। দততে অলপ তেনে লাগিলে আৰু, তাৰপিছত লাগিলে আৰু। দুটাৰে, লাগাৰ পিছত
হয়।
দে, ৰিতু দনন্ত আহিল গ, ঢেঁকী দি থাকোতে টোপনিৰ পৰা উঠি আহিল। দেৰিকে উঠচি তাৰমানে, মানে এটাই দনত উঠি আহিপালে বৌ আগত কৈছে অ, বৌ, বৌ মোক চাহ দিয়া। তুমি ইমান ডাঙৰ হ'লা, এতিয়ালৈক চাহ খানি লৈ খাব নোৱাৰা নে, মইতো এনে থাকো কা, নাই মইতো ঢেক দিয়ে আছো। মইতো ঢেকী দে আছো, অ, তেতিয়া আৰু নান অ' ভাইটি কৰা মই ঢেঁকি দিম দিয়া তুমি চ বক চাহ খান নি দিয়া। উম। তেতিয়া বোৱাৰী কলা মই কিন্তু আৰু ঢেঁকী দিব নোৱাৰিম মই চাহ দিম। ঢেঁকি দিব নোৱাৰিম আৰু, চাহ দিম তাৰপিছত আকৌ এ নননটো আকৌ তাততে গুচি আহিল ঢেকী আকৌ ঢেঁকী দিব লাগিবো দেখি। গুচি আহি কেনে বাৰান্দাত বহি আছে। আহি থাকি, সেহেতি একো নকৰে। তে, তথাপি মানে আহি, গুৰ শুনি আহি পেলা, বাৰান্দাত বহি আছে চাহ খাই নে যায়। এই বৌ দিয়ে মোক চাহ খানি দিয়ে দিয়ে বৰ বিয়া লাগিছি গাটো গ্ ব লাগিছে মোক এনেক আৰু একবাৰ কলা অতে তাইতো খং উঠছি হা? কালিৰ পৰা চোতালত গোবৰ খিনি আছে ে হেৰি। চোতালখনান মচিব পৰা নাই চোতাল মচি ইয়া দিম আছা। চোতাল মচি আগতে, অ'। তেতিয়া আৰু চোতাল মচু মাতিছে আৰু। ননন্দ দক ননন তেতিয়া ক উম উম ইান গছ বন্ধ মই কেনেকৈ চোতাল মুচিম এ ন'লেিতো চাহও খাব নাপাম। চাহাম কেনে আগতে চাহ খানি খাই লওঁ, লৈ পেলাই তাৰ পিছতে এটা গ্ল পিন্ধ হাতত মানে ভাত মোজা পিন্ছি, আৰু মুখত মাস্ক পিন্ধিছ কোন্ধ পাব হাতত হাতেৰে লাৰলাক এ মানেজিবই লাগো ন বৈৰাৰাকো বহুত ে আৰু তাৰ কামো কৰে হাতে, হাতে মুখে সমান আৰু তাৰ কাম গিলে ভালে কৰে। মুখিয়ো ঠিকে আছে, দম দি মানে চলাব পাৰে আৰু মানুহক।
পাৰে পুৰা।
আৰু, চাহ খিনি আনলা, চাহ খ চাটো খাই ল'লা দে এতিয়া চোতাল মছ বুলি কৈছো চোতাল মছল কথা বেয়া আছে, ননন্দক কৈছে বোৱাৰ বোৱাৰীয়ে বোৱাাকে।
অ'।
তাৰ পাছত তোৰ বৈৰেগ বকে আৰু বেলেগ কাম কৰিব যাই বোলে এতিয়া গিকটতো বিছনা পা উঠা না নাই গল আনিবা পইচা দিছে মায়াকে।
অ'।
বজাৰত যাব লাগে, ইমান মাটছি উঠা নাই। নুতলি আৰু সি আৰু জোতা চোতা পিন্ধি বাগত দিছে। গিৰাটটো, আহ ঠাণ্ডা দিন জোতা মজা আৰু এইফালে সেই মে তাৰপিছ মাতবাওঁতে গাত গন্ধও লাগ গিছিলো আজি তিনি চাৰ দিনিব লে ধনাবলৈহি এখনাকন প ফিমটো মাৰি থাকেই। ব শনটো মাৰি থাকে। গানতে, সি আৰু তাই আৰু কি কৰিছে সচৰ ক টানি আনি কাপোৰ চাপোৰ খুলে দি, লৈ গৈছ টানি টানি টানি লৈ গৈছ বাট তম লাগি লৈ, বাৰী লাগি লৈ গৈ আৰু এ দমকলৰ পাতক, লাগে লৈ যাই ধাম ধুম পানী ঢালি দিছ, তাৰপিছত গাটো ধঢলা আৰু সেনেকে ধুইাই লৈ আহ য এতিয়া নাৰিকলন ব যো নাৰিকলন ব যা তাৰপিছত সি এইটো কি ৰে ইমান দামত নাৰিকল মই কেনেকা আনিম যচোন যৌ মইয়ো যাম যৌ স্কুটি খান ওলালা ওলাওঁতেই আৰু এ বইৰা কেইটা মানে কৈছে, মই চলাম গাড়ী তোক চলবা নেদিওঁ ত' পাচফাল মই গা গন্ধাত ত তোৰ পিছ ফালে বৰ গাৰ গোন্ধ মই চলাম গাড়ী এনেকে আৰু তাই গাড়ীখন চলাই লৈ গেছি গাড়ীখন চলাই লৈ যোৱা নাই দ এইফালে বজাৰ যাব ওাইছেি নয় হাহহা কৰিছে তিনিশ টকা দিছে হাতত। এই নাৰিকল আনবি যা। আৰু কিবা হেৰি আনিবি চান নচ্তা লৈ আহবি।
অ', মই ব এটা কাহানী জানো জান নাই মইো এটা কাহানী জানো।
কৰ নেকি?
মই কম এতিয়া মই কওঁ মোৰো কব ইচ্ছাৈ গৈছে। মই কওঁ এই তুমি পিছত কবা মোক লগ পালে কবা মোৰ - মোৰ এটা কাহানী মানে
তাৰমানে বেয়া লাগিছে নেকি কানীটো?
বেয়া লাগে ন কিন্তু মোৰো এটা আপুনি কৈ থাকোতে এটা মনত পৰিল কাহানি এটা মনত পৰিল সিকাৰণে ক'ব ওলাইছিলো। এই কম একো নহয় মই কম ময় কম
কোৱা।
তুমি সোণালী হিৰণৰ কাহানীটো শুনিছানে সোণালী হিৰণ?
সোণালী হিৰণ হৰিণ শুনা নাই।
মই মই তোমাক আজি শুনিছিলো আৰু সেই তুমি কৈ থাকোতে মোৰ মনত পৰিল কাহানী মই সেইকাৰণে কম এসময়ত এখন ঘৰত এখন অৰণ্যত আৰু এখনি অতি সুন্দৰ সোণালী হিৰণ বাস কৰিছিল মানে এটা সুন্দৰ হৰিণা হৰিণ-হৰিণ বাস কৰিছিল আৰু হৰিণটো কেৱল সুন্দৰে দয়া হয় সি মানে দয়ালু আছিল, সট আছিল আৰু বুদ্ধি মানুহ আছিল মানে অ, বিৰাট ভাল আছিলে। অৰণ্যৰ সকলো জীৱ জন্তুয়ে তাক ভাল পাইছিল যিহেতু সি দয়ালু আছিল তাক মানে সকলোৱে ভাল পাইছিলে আৰু অৰণ্য
অ, জন্তু বিলাকৰ ভিতৰত ভাল আৰু।
অ, এদিন এজন চিকাৰীয়ে হৰিণটোক দেখি ধৰি লবলৈ খেদিবলৈ ধৰিলে। হৰিণটোৱে দৌৰি এটা নদীৰ ওচৰত মানে সিপালগৈ হা দৌৰি দৌৰি সি নদীৰ ওচৰত পালেগৈ তাতে সি দেখিলে যে এজন মানুহে এইটো নদীত পৰি ডুবি আছে। ইতিয়া হি নিজৰ প্ৰাণ, নিজৰ প্ৰাণ বিপদ থকাৰ পিছতো হা এতিয়াটো চিকাৰীটো হৰিণাটোক দৌৰি দৌৰাই আছে ন' ধৰি চিকাৰ কৰিবলৈ কিন্তু সি যিহেতু এটা মান মানুহক দেখিলে, এই নদীত বিপদত পৰিছে সি মানে সহায় কৰিব মানে নদীত জাপ মাৰি দিলে মানুহজনক উদ্ধাৰ কৰিবলৈ হৰিণটোৱে। তেতিয়া মানুহ মানুহজনে হৰিণ হৰিণটোক কৃত্তিস্তো জনাই কৰে, মই কেতিয়াও মানে তোমাৰ এই কথাটো কাকো ন হ'ব, হাঁ। তাৰ পিছত কিছু মানে সি কলে আৰু বহুত সহায় কৰিলে ধন্যবাদ এনেকে ক'লে। ধৰা কিছুদিন পিছত অ' হৰিণটোৱে বচালে।
অ', পাৰত পাই উঠাই আনিলে।
অ', অ', উঠাই আনিলে কিছুদিন কিন্তু কিছুদিন পিছত ৰজাই ঘোষণা কৰিলে যে যিয়ে সোণালী হিৰণক সন্ধান দিব তেওঁক ডাঙৰ পুৰস্কাৰ দিয়া হ'ব। এতিয়া মানে সোণালী হিৰণটে মানে পলাই আছিলে ন ত কি। ক'লে না আপোনাক মই বৈচালো আপুনি কাৰণ এই কথাটো কাকো নকাব। কিন্তু ৰজাই ক এতিয়া লোভত যিহেতু মানুহ হেল্ল' মানুহজনেতো গ'ম পাই ন।
আহ,
যে হৰিণটো ক'ত সি মানে লোভত পৰি মানুহজনে ৰজাক হৰিণটো পাবাচোন তাৰে পিছত কি হল? ৰজা সৈন্য সামন্ত লৈ হৈ হৰিণটোখনে ধৰিবলৈ গল। যেতিয়া সোণালী হৰিণে শান্তি স্বৰূপে আগবঢ়াই আহি ৰজাক কলে মই এই মানুহজনৰ প্ৰাণ ৰক্ষা কৰিছিলো আৰু কিন্তু সি পুৰস চিকাৰৰ লোভত মোক বিশ্বাসঘাত কৰিলে ভাবাচোন কি কি কৰিলে মানুহজনে লোভত তেতিয়া যেতিয়া হৰিণৰ কথাটো শুনিল হা ৰজাই মানে বহুত লাজ পালে আৰু হা তেতিয়া। এতিয়া তেওঁ মানুহজনক মানে ল মানুহজনৰ লোভক মানে ঠিকিকাই দিলে যে ইমান লুভিনে তুমি তাৰপিছতে আৰু সেই সোণালী আহ হৰিণটোক মানে মুক্ত কৰি দিলে, লগতে ঘোষণা কৰিলে যে এই অৰণ্যত কোনো জীৱ জন্তু স্বীকাৰ কৰা নহ'ব ৰজাই এটা সিদ্ধান্ত ল'লে ন এই হৰিণ এই জংঘলটোত মানে তোমাৰ একোৱে নহ'ব একো মানে তোমাৰ চিকাৰ নকৰি বেলেগ জীৱ জন্তু। সেনেকে কলে চ' সেইকাৰণে আমি শিকিব পাৰো যে দয়া আৰু সততাৰ শেষত সদায় জয় হবই এতিয়া যিহেতু দয়া দয়ালু আছে। হৰিণ তুই কিটো ভাল হ'ব ন সতত আছে হয়, হয়। এতিয়া আকৌ হয় লোভে মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি যে কয় কথাষ সচাই আহিছে।
সঁচা সঁচা সঁচা কথা লোভে লোভে পাপ পাপে মৃত্যু আ।
হয়, আৰু উপকাৰীৰ লগত। কেতিয়াও মানে বিশ্বঘাত কৰাৰ উচিত নহয় নাপালা। ৰজাইিতাক মনে শিককাৰাই দিলে। হয়েই তে, দিয়ক ৰাখিছো।
ৰাখিলা